অহ,
শুনিছে।
অ', শুনিছো আপুনি শুনিছে?
অ', অ,
বৰষুণ নে?
বৰষুণ দিছিলে বাৰু, এতিয়া এৰিলে।
অ', আমাৰ বাৰু বয়ষুণ পৰি আছে।
চোতালত পানী।
মই জোৰচে দিছে।
জুচাই দিছিলে ৰাতিপুৱা দিছিলে ৰাতি দিছিলে। চোতালত পুৰা পানী জমা হৈ আহে।
অ', আমাৰ দিয়েই আছে দিনতো। মাছ ধৰিব পাৰিব দিয়ক বাৰিষাৰ।
হ মাছ, ধৰিব লাগিব ধৰিব লাগিব ইয়াতেই। ইয়াতেই ধৰিব লাগিব। হম,
কুচিয়া
অ, কুচিয়াৰ হেৰি জাঠি মাৰিব পাৰিম। গৰৈ মাছ, কুচিয়া। অ', শুনি আছো।
অ', অ, অহা।
এই হেৰি হৈছে তা, খোৱা বোৱা চাহ তাহ খালো বাৰু।
অ', অ,
কাপোৰ কেইটামান জিকাই থৈছিলো, মইছো ধুও বতৰ কৰিছে এয়া, বুজিছো কাপোৰ কেইটামান ধুই পেলাই এনেকে এক্সট্ৰাকৈ সামৰি থৈ দিম। তাৰছত সুধি কৰিব দিনাখন পানী চানি ছটিয়াই দিম। তাৰপাছত এতিয়া বতৰটো ভাল কৰিছে বাৰু, ৰ'দ দিছে, অকন অকণ। বৰষুণ এৰিলে যেতিয়া হেৰি ৰ'দ দিবই, ৰ'দ আহিছে।
আমাৰ আকৌ বৰষুনেই দি আছে। অ', কণ্টিনুৱাছ বৰষুণ হৈয়েই আছে মানে।
এই, আমাৰ ইয়াত এৰিলে বাৰু।
নহয়, আমাৰ বহুত দিন হ'লতো। বৰষুণ আহিয়েই আছে, ইয়াত মানে তেজপুৰৰ নিচিনা গৰমটো নাই মানে।
আমাৰ নাই দিয়া নহয়, কালিৰ পৰা দিছেহে, কালি সেই ৰাতি দিলে এতিয়া দিনত এৰি দিলে আৰু।
অ', এতিয়া খেতি বাতিৰ সময়, বৰষুণতো দিলেও ভালকে দিব লাগে ন!
বৰষুণতো লাগে বাৰু, আমাৰ কাৰণে নালাগিলেও খেতি কৰা মানুহৰ কাৰণে লাগে।
লাগে, লাগে, অ। এতিয়া ধান, বোকা ৰুবলৈ এতিয়া লাগে। কঠীয়া সিঁচিবলৈ লাগে, মানে কিমান দিগদাৰ মানুহবোৰ
এতিয়া যদি বৰষুণ নিদিয়ে, আমি য'ত পঞ্চাশ টকা কেজি চাউল খাইছো, তেতিয়া এশ টকা কেজি খাব লাগিব।
বাপৰেই এতিয়াই চাউল দাম যি বাঢ়িলে, আমি আনো, কিমান এ চৌবিচ কেজি আনো কেতিয়াবা মানে এওঁ মানে সেই দাঙিবলৈ ওপৰলৈ দিগদাৰ হয় কাৰণে দহ কেজিটো লৈ আহে। কালি কেজি আনিছে, ছশ কিমান টকা বিশ টকা নে ত্ৰিশ টকা। পৰহি আনিছে, সাতশ কিমান টকা।
অ
ভাবকচোন, কিমান দাম বাঢ়ি গ'ল!
তাকেতো। হেৰি, আমি তেনেকে কিনিবলৈও এতিয়া মানে য'ত কমাই কিনিছিলো, তেতিয়াহ'লে হেৰি ঢেৰ হ'বগৈ আৰু আমাৰ চাউলৰ দাম। আমি খোৱাটোৱে কথা আৰু তেতিয়া।
এনেও মানে যাৰ খেতি আছে, খেতি বাৰু বছৰতো সিহঁতে খেতি চাউলে খায়। কিন্তু কষ্টটো হয় ন! ৰুব নোৱাৰিলে কেনেকেনো খা খেতি চাউলটো?
তাকেতো, এতিয়া তাত খেতি কৰা আৰু আমাৰ ইয়াত এতিয়া আমি কিনি খোৱাতো সেই কেই পৰিছে। কাৰণ, সিহঁতে খেতি কৰি বিক্ৰী কৰিলেহে আমি খাবলৈ পাম।
অ।
নহ'লে আমি ক'ৰ পা খাম?
নাখাই টো, আমি আকৌ ঘৰৰ চাউলটো খাব নোৱাৰো যে। সেইদিনা মানুহৰ ঘৰত ভাত খাব মাতিলে, হেৰি গ'লো। গৈ হেই, চাউল দহ কেজি মান দিলে, ঘৰৰ আইজং চাউল। এতিয়া, খাব কোনেও নোৱাৰো নহয়। এটেমা চাউল বহাও, পাঁচটা মানুহে খাইও আকৌ ভাত থাকি যায়।
কিয়? ভাততো হেৰি হয় কি এ
নহয়, ঘৰৰ চাউল আমি নোখোৱা যে - নোৱাৰো মানে খাবলৈ।
তাকে আমি ঘৰৰ চাউল নাখাওঁৱে, আমাৰ দাদাহঁতৰ ঘৰত মিল আছে যে, সিহঁতৰ, সিহঁতৰ পৰা আনি খাওঁ বাৰু।
অ।
হেৰি মিলৰ পৰ, সিহঁতে, সিহঁতে মানে মিলত ধান নিজে বনাই সেয়া বিক্ৰী কৰে।
বস্তা বস্তাকৈ কিনি লয়।
অ পুৰণা চাউল হ'লে ভাল। আপোনাৰ ধৰক, দুবছৰৰ পুৰণা হ'লে ভাল। সেইখিনি মানে তুন চাউল বা আগৰ বছৰৰ চাউলটো মানে ইমান হেৰি নহয় যে,
অ'।
এটা এটা হৈ যায় মানে লদা হৈ যায়।
অ' তেনেকা হ'লে দিগদাৰ।
খাব মানে আমাৰ পোৱালিও নাখায় ল'ৰায়ে যে একে অশান্তি পায় আৰু মানে খাবলৈ
উম, আমাৰ পেনপেনীয়া ভাত হ'লে নাখায়। অ' এটা এটা হ'ব লাগিব আমাৰ ভাত।
এই মাৰ ভাত খাবলে ভাল আৰু সেইটো।
অ' সেই ঘৰৰ চাউল মাৰ ভাত খাবলৈ ভাল এনে এনেকে আকৌ আমি পানী নাকাওঁ যে ভাতৰ।
অ', অ' সেইটো কুকাৰত দি দিয়া হয়, আকৌ একদম পানী কাঢ়িবলৈও আপোনাৰ নহ'ব মানে কোনটো সময়ত খুজিব কি হ'ব আপুনি একো পাত্তাই নাপাব।
উম, তাৰমানে এই চচপেনত বনাবলৈ হলে যে ভাত পানীটো সৰহকৈ দিব লাগিব।
অ'।
তেতিয়াহে চা ভাতটো মানে এটা এটা হ'ব।
এ নহয়ে এইটো চাউলক সময় ইমান পানী কমাই দি বনাইছিলোঁ। কোনো কাৰণতে মই কৰিবই পৰা নাই মানে।
আৰু আৰু চচপেনত আমাৰ ভাত নবনাই নাখাওৱেই।
অহ।
পানী কাঁহী ভাত নাখাওঁ আমি কুকাৰতে বনাওঁ।
অ'। মই বনাও কেতিয়াবা বাৰু আকৌ বেছি মানুহ হলে মানে হেৰি পঞ্চাশ ষাঠিটা মানুহ হলে এনেকে কেৰাহীত বহাই বাৰ্থডে চাৰ্থডে পাতিলে তেতিয়া সেই চাকি দিও ভাতটো।
উম। এ আমাৰ আমাৰ নাই আমাৰ হেৰি কি কুকাৰতে বনাওঁ মই চচপেনত ভাত নাখাওৱেই। আৰু মানে ক'ৰবাত গ'লেও যে বিয়া চিয়াত গ'লে তেনেকে বনাইতো। খাই পেলাই কিবা পানী পানী পাও সেৰেকা সেৰেকা লাগে খাই।
কিন্তু খাব লাগে মাক কত ভাতটোহে খাব লাগে বেমাৰৰ কাৰণে।
অ' সেইটো খালে ভাল ছুগাৰৰ কাৰণে।
উম, মই বনাইছিলো এওঁ এই চচত বনাইছিলোঁ ভাত। অহ মানে অশান্তি পাও মানে বনাবলৈ কিবা।
উম।
অ' ম নাই মই কুকাৰতে বনাম দেই চচত আৰু বনাই থাকিব নোৱাৰিম কিবা লাগে দেখোন। ভাল নালাগে মোৰ।
আমাৰ চচত বনালে আমাক খোৱা নহয়েই তেনেকে কোনেও নাখায়েই। বেয়াই পাই খাবলৈ, নবনাই যে তেনেকে।
দালিও মই কুকাৰতে বনাওঁ ভাতো কুকাৰতে বনাওঁ।
অ' অভ্যাস নোহোৱা হ'ল যে।
অভ্যাস নোহোৱা হ'ল কুকাৰ চচপেনত দালি বনালেও খাই ভাল নালাগে। সিজোতে সিজোতে কিমান সময় লাগে।
উম।
কুকাৰত বনালে কু পুটুকতে হৈয় গ'ল আৰু।
আমাৰ আকৌ চিষ্টেমে বেলেগ মানে লৰাৰ মানে খোৱা। তাৰ বহুত দিগদাৰ তাৰ।
উ উম।
ঘৰত কোনেও ভাল নাপায় বপোনাৰ একদম পাঁচফোৰণ দি তেল অকনমান দি গোটেই দালি খিনি ধুনীয়াকে ভাজি দিব লাগিব
অ',
দিলো তেতিয়াহে বনাব লাগিব মানে একেবাৰতে তেল মাৰি পেলাই বনাব লাগিব আৰু আপোনাৰ সিজাই আকৌ তেল মাৰিলে সি সেইটো দালি নাখায়।
অ', অ'
তাৰপাছত আপোনাৰ আকৌ এইবোৰোৰ শাক চব্জি নাখায়
উম আমাৰো নাখাই শাক চব্জি বাৰু
খাব মানে খাব কেনেকে মই কোমোৰা লাও এনেকে দালিত দি দিওঁ মানে দি তেতিয়া খালি দিওঁ ন তেতিয়া খায়।
উম
কিন্তু এনে আপুনি একো শাক চব্জিয়ে তাক খুৱাব নোৱাৰে মাথাটো গৰম হৈ যায় মোৰ কেতিয়াবা একোয়ে না খাই যে একটা খালে কেনেকে হব
তাকে আমাৰতো নাখায়ে বাৰু শাক চবজি এতিয়া কালি ঢেকীয়া লৈ আনিছে মই ঢেকীয়া ভাল পাওঁ ঢেঁকীয়া আনিছে বজাৰ পৰা তাৰ পিছত মোক আনিয়ে কি কৈছে ঢেঁকীয়া আনিছোঁ তই ভাল পোৱা বস্তু আনিছো কিন্তু মই ভ পাওঁ আমাৰ আকৌ সৰু জনাই নাখায় নহয়
উম সৰুজনাক বেলেগ বনাই দিব লাগিব আমাৰ পটল, ভাত কেৰেলা তাৰপিছত জিকা সেয়াই নাখায়েই
অ', আমাৰ এই ৰঙালা চঙলা মই হেৰি কৰি দালিত দি দিওঁ
উম
দালিত দি দিওঁ সেইখিনি তাৰ ৰসটো পালেও ঢেৰ
মানুহটোৱে চব খাই আমাৰ একোনো খোৱা নাই চব খায়ে তাৰমানে শাক চব্জিৰ ভিতৰত নাখাওঁ বুলি নোোৱা বস্তু একোৱেই নাই চব খাই
অ',
আমি হে নাখাওঁ ভাত কেৰেলা মই নাখাওঁ ভাতকেৰেলা ময়ো নাখাও পোৱালীও নাখায় এনে মই শাকৰ ভিতৰত গোটেই কেইটা শাকেই খাব পাৰোঁ মূলা লাইপাত মূলাপাতটো মই খাই ভাল পাওঁ বাৰু সৰিয়হ পাত মূলা পাত এয়া খাই ভালেই পাওঁ হেল্ল' হেল্ল'
হেল্লো
হেল্ল'
অ', মই শুনি আছো আপোনাৰ আজটো ফাটি ফাটি গৈছে
অ', এই টাৱাৰৰ কাৰণে হৈছে টাৱাৰৰ গণ্ডগোল হৈ আছে বতৰটো কানি আছে নেকি? এতিয়া শুনিছে নাই হেল্ল' হেল্ল' চা টাৱাৰৰ কাৰণে মাতডাল নহা হৈছে হেল্ল' হেল্ল হেল্ল' একোৱে একোৱে নাম নাই শুনা আৱাচ হেল্ল' হেল্ল' টমটো এনেকে যাব এতিয়া হেল্ল হেল্ল কৰি থাকোঁতে হেল্ল' একোৱে নাই শুনা ইমান টাৱাৰে গণ্ডগোল কৰি আছে ধেৎ। এই বতৰৰ কাৰণে, বতৰৰ কাৰণে যে টাৱাৰডালৰ টাৱাৰ ডাল হেৰি হৈ থাকে যে সেইটো কাৰণে হেৰি আওৱাজতো নাহে।